কি কৰিছা
তোমাৰ এনেই বিছনাতে পৰি আছো
মই আছো ভাত পানী খালা নে
আঁহ এই অলপ আগত খাইছো খালা তোমালোকে
মই ওঁএতিয়া খাইছোঁ মোকতো পাহৰিলো আৰু
নহয় নহয় মই অলপ ব্যস্ত হৈ আছোঁ এই এডমিচনৰ কামত
অঁ অঁ
তাৰপিছত সেইকাৰণে কল কৰিব পৰা নাই
অঁ বাকী খবৰ খাতি ভালনে
ভালেই ভালেই তোমালোকৰ ভাল
মোৰো ভাল দেই ঘৰত চবেই ভাল তোমাৰ
উম ভালেই দিয়া তোমালোকৰ মা দেউতাহঁতৰ ভাল তোমালোকৰ পিনে মানে বতৰ কেনেকুৱা বাহ্
বতৰ একদম পুৰা বৰষুণ ৰ'দ চব তোমাৰ লোকৰ
আমাৰ ইপিনে বৰষুণ দেই ওলাই যাবলৈ মন নাযায় ইমান বৰষুণ
আঁহ আমাৰ এই বৰষুণ দিলে এই ৰ'দ দিলে
উম ৰ'দ দিলেও হিমান ৰ'দ। দিয়ে আকৌ বৰষু খুন দিলেও ইমান বেয়া বতৰ কৰি দিয়ে আক'তো ওলাই যাবও মন নাযায়।
উম ৰ'দ দিলেও গৰম লাগে বৰষুণ দিলেও গৰম লাগে।
উম বৰষুণ দিলে তোমাৰ অকমান বতৰটো যদিও ঠাণ্ডা হয়
উম, উম-উম মোৰ পুৰা গা চা বেয়া হৈ গৈছে আৰু এইবিলাকেৰে।
হয় নেকি? কি হৈছেনো?
মাথা বিষ সদায় জ্বৰ, কাহ, চৰ্দি পুৰা পাই গৈছে।
অ সেইকাৰণে দেহাটো অকমান ঠিকে ৰাখিব লাগে যি বস্তু ফাষ্ট ফুড খালে এনেকুৱা হ'বই।
সিলাক আমি কেনেকে ভালকে ৰাখিম
তুমি তোমাৰ এইটো তোমাৰ হেলডি ফুড খাব লাগিব তোমাৰ বইল আজি চোৱা আজিকালি যেনেকে তোমাৰ মানে শাক পাচলি বিলাক ইমান ভেজাল হৈ পৰিছে ন? ত সেইবিলাক মেডিচ দি দিয়ে ডাঙৰ কৰা হয়। বহুত কেমিকেলছ কি দিয়ে তাত সেইকাৰণে পতককে ডাঙৰ হয় জকটো এনেই আমাৰ নৰ্মেল বিলাক ঘৰত কৰা হয় বা গাঁৱৰ ঘৰ বিলাকত কৰা হয়। সিহঁতৰ অকমান হ'বলৈ টাইম লাগে দিয়াচোন তো মানে সেই আমাৰ তাত ভেজাল বোৰ খাই খাই গা মানুহৰ আজিকালি বহুত গাৱ বেয়া হৈছে। তঃ যিমান পাৰা বইল খাবত ট্ৰাই কৰিবা পানী খাবা ৰাতিপুৱা ৰ'দটো ল'ব ট্ৰাই কৈ বা। এনেকেই আৰু। বাকী তোমাৰ ফাষ্ট ফুড খোৱাই নহয় বহুত খোৱা চাগৈ তুমি?
খাওতো, তুমি খুৱাই নে নাই?
মই নাই-নাই মই অকণমান এৰিছোঁ। এতিয়া তোমাৰ মানে বেছিকে মই ফাষ্ট ফুড খাই দিলে মোৰ অকণমান স্কিনটো মোৰ চেঞ্চিটিভ যে অকমান পিম্প পল ওলাই যায়, নহলে তোমাৰ হেৰি অকণ মুখখনৰ পৰা বেছিয়ে তেল ওলায়। সেইকাৰণে মানেই অ ফাষ্ট মানে দূৰততে আছো।
অ তোমাৰো অইলী স্কিন নেকি?
অ মোৰ তোমাৰ অইলী স্কিন আক সেইকাৰণে অমমান বেছি প্ৰব্লেম হৈ যায়।
ছেম-ছেম
এনে খাবা বেছি ফাষ্ট ফুড বহুত গুটি উঠে একদম মুখখন বেয়াকৈ পেলাই দিম আৰু
উম মোৰতো একে মুখত জাগাই নাই পিম্পলছেৰে ভৰি আছে।
উম হেৰি কৰিবা তুমি গৰম পানীয়ে মোক ধুবা তাৰপিছত আকৌ পানী উ খাই থাকিবা। বেছিকে অকমান বইল খাবা মানে বে তেল খালেও
অ অপ্না চাইজো কৰিব লাগে
উম সেইবোৰও কৰিব লাগে বাৰু
আহ
যিমান পাৰা পানী খাবা আৰু
অ খাব লাগিব মই পানী খাবই নোৱাৰো বেছি হ্ল অ পানী বেছি খালে মানে আৰু বাৰে বাৰে পে
অ সেইটোও থাকে একে কিন্তু হ'লেও পানীটো খাই থাকিবা আৰু পানীতো মানে তোমাৰ শাৱৰিক কাৰণে ভাল ন সেইটো কাৰণে পানীটো খাই থাকিব লাগে
অ
ঘৰৰ শাক পাচলি খাবা ফল মূল খাবা তেনেকে তোমাৰ মানে ঠিকে থাকে তেতিয়া শৰীৰটো
অ তোমাৰ কি বুলি কয় ভা কোৱা অ কোৱা কোৱা
মানে তোমাৰ এতিয়া আমি মানে বাহিৰত থাকো বাহিৰত খাই খাই খাই খাই আমাৰ মানে যোনবিলাক যদি ফাষ্ট ফুড খুৱাই সিহঁত একে খিনি তেলকে ভাজেে খিনি হেৰিতে ইউজ কৰে নাই যদি আমি ঘৰত দুযমান মকন ভাল বইল নিচিনা হেল্ডি যদি ফুড খাওঁ তেতিয়া আমাৰ স্কিনটো ভাল থে চাবাচোন বাহিৰত যদি অলপ বেছিকে ফ ফাষ্ট ফুড খোৱা এইবোৰ ম'ম' চাওমিন খালে তোমাৰ আকৌ গুটিও বেছিকে উঠি যায় তোমাৰ গাটো অলপ এলেহুৱা এলেহুৱা লাগে নাই সেইকাৰণে মানে আমাৰ সেই হম
মোৰ লাগেই সদায়।
উম সে সেইবোৰ এতি মানে তোমাৰ মানে। কি বুলি কম এতিয়া যোনখিনি তোমাৰ পাৱাৰ বা যোনখিনি তোমাৰ ভিটামিন, সেইখিনি মানে এবজৰ্ভ কৰি লয়, সিহতি ঠিক আছে। ত' মানে অ এনাৰ্জিটো নাইকিয়া হৈ। যায় আকৌ। সেইকাৰণে তুমি যিমান পাৰ হেল্ডি। কে একদম থাকিব চেষ্টা কৰি বা খোজ চোজ। কাঢ়িবা ৰাতিপুৱা সোনকালে উঠিবা, তেনেকে। মানে তোমাৰ আজিকালি হেল্ডি ফিট। নে চৰ চাৰ্টিফিকেটো লাগে। গলে কলেজ চলেজ কবাত এডমিশ্যন লবলে হলে, উম্
জানে নাই?
কলেজ তোমাৰ, মই এই ৰিচেণ্ট হেৰি এডমিশন লৈ থোৱা আহিছোঁহে, কলেজ আমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। অ তুমি কত ললা এডমিচন?
মই ললো ইয়াতে, আমাৰ ওচৰত।
অঁ কিহঁত লৈছা?
মই এইবাৰ ইলেভেন্।
অ ইলেভেন, আৰ্টছত নে? চাইন্সত?
মই কমাৰছ, তুমি?
অঁ মই তোমাৰ এবাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেম।
আহ আহ।
তেনেকুৱা আৰু। ঠিকে আছে। একো নাই ভালকে পঢ়িবা।
আহ। পঢ়া শুনা কেনেকুৱা চলি আছে? পঢ়া শুনা কেনেকুৱা চলি আছে?
পঢ়া শুনা মানে কি আৰু আমাৰ এডমিশন হৈ গৈছেহে আৰু আগষ্ট পৰা পৰা তোমাৰ ষ্টাৰ্ট হ'ব। তাকেই চিন্তাই হৈছে এতিয়া খুজ। হোষ্টেলত বা থাকিম, কেনেকুৱা বা খানা হ'ব, ঘৰত অকণমান আছিলোঁ কাৰণে অকণমান স্কিনটো ভাল হৈ আছিলে। এতিয়া আকৌ বাহিৰত গলে, বাহিৰত খানা খোৱা হয়। বা এনেও খানা বাহিৰৰ খানা। খোৱা হয়ে, লগৰবোৰৰ লগত ওলাই গ'লে চোন খোৱা হয়েই।
অ। নোখোৱাকে থাকিবৈ।
অঁ, মানে চবেই খ খাওঁ বুলি ক'লে আৰু তুমিনো ক'ত আক নোখোৱাকে থাকিব পাৰিবা ন। লগতে খাবই লাগে
আৰু মা-দেউতা কি কৰিছে
উম দুয়োগৰাকী শুই আছে মোবাইল চাই চাই
অহ অহ
উম আবেলি সময়ত যিহেতু কাম বোৰ কৰি আজৰি হৈ যায় চবে তেতিয়া অকনমান আৰাম কৰে আৰু তুমি ভালকে টোপনিও যাবা মানে টোপনি ক্ষতি হ'লেও তোমাৰ মুখত বহুত গুটি হয়।
সেইটোতো হয়েই ৰাতি শোওঁতে কিমান
উম বেছিকে ফোন চোৱা চাগে সেইকাৰণে দেৰি হয়, বেছিকে ফোন চোৱা চাগে সেই সেইকাৰণে দেৰি হয় নে কিতাপ পঢ়া
কিতাপে মানে একজাম আহি আছে যে আমাৰ
অহ একজাম কেতিয়াৰ পৰা হ'ব
আমাৰ আহি আছে ৰবা তোমাৰ ৰুটিনখন দিয়া নাইচোন
ভালকে পঢ়িবা আৰু ফষ্টইয়াৰ যিহেতু ফাৰ্ষ্টইয়াৰ ইমান নাচায় বাৰু হ'লেও বাৰু ফাৰ্ষ্টইয়াৰ কম নিজৰ হ'লে তোমাৰ ছেকেণ্ড ইয়াৰত কাম আহিব
উম
নাই ঠিকে পানী চানি খাবা আৰু ইচকিন ভাল হৈ থাকিব আৰুনো কি আৰু ফিটনেছ বুলি আৰু একো নাই নহয়
কিন্তু জুলাইত বন্ধ হৈ দিব নহ চবৰে ইঅগা ক্লাছ জইন কৰি হয় নেকি
অহ বেয়া নহয় তুমি ইঅগা ক্লাছ জইন কৰিব পাৰা এতিয়া তোমাৰ চোৱা ৰাতিপুৱা শুই উঠাতো তোমাৰ অভ্যাস হৈ যাব আৰু তুমি ক্লাছ ৰাতিপুৱা যদি এক্সাৰচাইজ কৰি দিয়া তোমাৰ দিনটোলৈ আজৰি উম চাইক্লিঙো কৰিব পাৰা দেই।
উম চাইকেল বাৰু চলাও এতিয়া
উম হম চাইক্লিং বেয়া নহয়
অহ তুমি এক্সাৰচাইজ চেকচাইজ কৰা নাই?
হা হা মই এক্সাৰচাইজ তোমাৰ কৰো ইমানো নকৰো মানে হেৰি মোৰ মানে তেনেকুৱা একো হেৰি হোৱা নাই নাই যে আৰু মানে কি বেছ বেছিকে যদি গা চা বেয়া হয় তেতিয়াহে অলপ এক্সাৰচাইজ কৰোঁ এনেই মই ইমান নক কৰো কেতিয়াবা মংগলে কৰো আৰু।
অহ হ ব'লা নহ'লে দুজনীয়ে য়ুগা ক্লাছ জইন কৰি লওঁ?
বেয়া নহয় তোমাৰ মানে চেণ্ডাৰটো এইটো ক'ত আমাৰ সেই তিনিআলিটোৰ কাষতে থকা কাষ থকা নহয় জানো? অ এনেই তোমাৰ ফিজ বিিলাক কেনেকে লৈছে?
এই জানো মই গম নাই পোৱা তুমি জানা নেকি?
মই তোমাৰ মই সেইটোত কথা নাজানো দেই তোমাৰ আমাৰ যে এই হেৰি আমাৰ বৰ্তাহতৰ ঘৰৰ যে গলিটো তাৰপিছত আৰু এটা গলি আছিল যে, সেই গলিটো পাৰ হৈ চাৰি এটাটা নাপায় জানো? সেই তাত এটা আছে যে, হে তাৰ হে জানো, তাৰে তোমাৰ ফিছ টো কমে, তোমাৰ মানে মন্থলী চেভেন হুন্দ্ৰিদ কে লৈ।
অ-অ
তোমাৰ এডমিশন ফিজ। অঁ তাতে যাব পাৰো তোমাৰ হেৰি তোমাৰ মৰ্ণিং ফাইভ পিএমৰ পৰা চেভেন পিয়েমৰ লৈকে সি কৰাই আৰু। দুঘণ্টা তুমি এক ঘণ্টা কৰোঁ বুলি হলেও পৰা খালী তোমাৰ এ হেৰী দুঘণ্টা কৰিলে বেছি ভাল আৰু। চাৰিটা পৰা জৈন কৰিলে তোমাৰ, ছিক্স পিয়ে আহ ছিক্স এ মৰ লৈকে হৈ আকৌ যদি ফাইভৰ পৰা জইন কৰা তুমি ছেভেন এ এমলৈকে কৰা পাৰিবা আৰু দুঘণ্টাই দিয়ে।
পাৰি তুমি কেতিয়া কৰিবানো?
মই তোমাৰ গলে যে হেৰি ৰাতিপুৱা সময়তে যাম, তোমাৰ পিছবেলা সময়ত ইমান মানে ভাল নালাগে নহয় কৰিবলৈ ৰাতিপুৱা বা তোমাৰ শুই উঠি ফ্ৰেছ-ফ্ৰেছ লাগিব ন? কৰিবলৈ উম সেই। ত আৰু দিনটোলৈ আজৰি হৈ যাম।
উম যাম দিয়া ন?
অ কৰিবা হেৰি একো নহয় তুমি যিমান পাৰা মোক উ কল কৰিবা আৰু কোনোবা যা যদি কবা।
অ ক'ম বাৰু মই চাম কোন যে নগলেও আমি দুজনীয়ে জাম। দিয়া। এতিয়া হেলধী থাকা টো ইম্পৰ্টেণ্ট হৈ
মই তোমাক তেতিয়া এবিিল বজাততে পিক আপ কৰি ল'ব পাৰিম।
অ কৰি ল'বা হেল্ড থকাটো ইম্পৰ্টে এতিয়া যাব লাগিব আৰু।
তুমি হেৰি কিমান মাহৰ কৰ্চ কৰিম বুলি ভাবিছা?
অ জানো মই ভাবাই নাই একো তুমি কিমান মাহৰ কৰিানো?
ময়ো তোমাৰ নকৰোঁ পঢ়িলে খুব বেছি এক ডেৰমাহাৰকৈ মোৰ আকৌ ইপিনে পঢ়িব যাব লাগিব যে।
অ-অ মইতো এতিয়া বাৰু ইয়াতে থাকিম।
তুমি ছমহীয়া কৰ্চটো কৰি লোৱা নহলে হে
ছমহীয়াটো কৰি ল'ম দিয়া
ঠিক আছে মই তোমাক জনাম দিয়া হেৰি মই বৰ্তাৰ বৰ্তাই জানে যে অলপ মই তেওঁক সুধিম ভালকে কথা পাতি ল'ম তাৰপা আবেলি মানে আমি গ মেদ আৰু কিবা কিবি লাগে নহয় সেইবোৰ কিনিবলৈ যাম
অ কালি মই যাম দিয়া তোমালোকৰ ঘৰত
কালি যাবা আহ আহিবা তেনেহলে তুমি কল কৰিবা অহা টাইমত ঠিক আছে অ মই লৈ যাম নেকি তোমাৰ অ সেইপিনলৈ যাবা এইপিননেলৈ নাহা
অ তুমি মোক লৈ যাবা ইয়াৰ পৰাা
যাম দিয়া ঠিক আছে আকনো দিয়া বাই বাই
উম